উৰিষ্যা
এনেই আছোঁ।
অ', অ'। গৰম কেনেকুৱা?
গৰম, মজা।
মই ভাত বনাইছো।
কি, চবজি।
আলু, কণী দম বনাম বুলি বহাই দিছো বইল হ'ব দিছো।
ব, অ' তাক অ'। খোৱা হয় নেকি।
অকলে নহয় লগত দুজনী আছিলে ঘৰৰ পৰা নাহিলে।
অ', অ', এতিয়া সেইকাৰণে অকলে দিয়া।
এতিয়া অকলে।
অকলে, অকলে খোৱা আৰু।
অ' তাৰপিছত এতিয়া ফোন মাৰিছিলে লগৰ আছে অ' লগৰজনীয়ে ফোন মাৰিছিলে এতিয়া। মই আনোতে কাইলৈ অহা নহবই নেকি তাৰ মানুহজনৰ হেৰি বেমাৰ হৈছে বোলে। এতিয়া মেডিকেল নিছে।
অ' চিৰিয়েছ নেকি?
হয় চাগে, দিনত মই ফোন কৰোতে কাপোৰ লৈ কিনি শুই আছো বুলি কৈছিলে, মানুহটোৱে ৰিচিভ কৰিছিলে।
অহ' ইমান গৰমতো যদি কাপোৰলৈ শুব লগা হৈছে তেন্তে হ'লে জান।
তাকেইতো আৰু যে হেৰি হৈছে এতিয়া খুব মহে কামুৰি বেমাৰ হৈছে। সেই বুলি যে।
উম।
মোৰ চিনাকি ভাইটি এটা ওলালে নহয়, ওলালে মানে অ' ফাৰ্ষ্ট দিনা এনেই নৰ্মেল জ্বৰ বুলি ভাবিলে অ' পিছদিনা পিছ পিছদিনা বোলে ফুটবল খেলিলেগে, খেলি আহি মই আজি একো কৰিব নোৱাৰো দেই বুলি। বঢ়িললে বোলে তাৰ পিছত সেই বঢ়ি খিনি উঠিব নোৱাৰা হ'ল, পেট বিষ জ্বৰ, বমি। বমি বোলে সেউজীয়া সেউজীয়া ওলাই বোলে গোটেই। তাৰপিছত সেইদিনা ৰাতিয়ে লৈ গ'ল মেডিকেল। সেই মেডিকেল তাৰপা ডিব্ৰুগড় লৈ লিখি দিলে হেনো ইয়াত নোৱাৰো বুলি যে। ডি ডিব্ৰুগড়ত তাৰাপা তিনদিন থ'লে হেনো প্ৰথম দিনাতো ভালকে নাইচোৱা আছিলে হেনো। নোচোৱা কাৰণে যে। ঘৰৰ মানুহে মেডিকেলতে কাজিয়া লাগি প্ৰাইভেট লৈ আনো কৈছিলে বোলে। আনিব নিদিয়েতো তাৰপিছত ইহঁতৰ হাত আছিলে চ'ব চাগৈ ডাঙৰ হেৰি লগত। এমে লে না কাক তাক ফোন কৰি দিলে আৰু তাৰপিছত তেতিয়া সেয়া হেই এটা এম এল এ মানুহ এটা পঠিয়ালে হেনো সেইটোৱে চাব গ'ল তাৰ পিছত বোলে নিজে নিজে আহি বোলে সেই কাগজ খিনিয়ো নিজে চাই বোলে উলিয়াই দিব নালাগে। সেনেকে চাব ল'লে বোলে। তাৰ পিছত এতিয়া বুধবাৰ দিনা চেকাবলে মাতিছিলে তো কালি কালি যোৱা ৰাতি আকৌ টান হৈ গ'ল বোলে আকৌ নিলে।
এ পতক পটককে উকাই থাকে ন একদম।
মই চাইছিলো গৈ কালি পৰসী দিনা চাইছিলো গৈ আকৌ। তেতিয়া মানে খোজ কাঢ়িব নোৱাৰে। অকমান খোজকাাঢ়ি দিলে নহয়, আহি কেনে কেনেকুৱা কৰিছেহি। গোটেই মূৰ চোৰ পানী ঢালি একদম কেনেকুৱা ঘাম। ঘামি গ'ল তাৰমানে আৰু ফেন তলত বহিও ঘামি আছিলোঁ দুৰ্বল হৈ থাকিলে, একেবাৰে লিটাৰ যে মানে বমি কৰি কৰি লিভাৰটোৰো এফেক্ট কৰিলে বোলে।
অ' মানে দুখ পালে লিভাৰটোৱে যে।
উম, সেইটোৱেটো।
কি যে বেমাৰ ওলাইছে দেই।
বৰ চিন্তা হে ঘৰৰ আৰু এতিয়া শুনিলো সেই বড়ো ল'ৰা এটা বোলে সেনেকে মেলেৰিয়া হৈ কিনে মৰিয়ে থাকিলে বোলে ইমান দিন আই চি ইউ থ'লে বোলে। বলে এই ভণ্টি এজনীও মাহীয়েক তেক ভণ্টি এজনী অ' ডাঙৰো অভাৰ হৈ গ'লে না ডাঙৰ মানুহো মৰিলে নহয় আমাৰ ইয়াত তগৰ দা। তিনি বছৰীয়া পুতেক এটা থাকি গৈছে। এনেকুৱা মেলেৰিয়া কামৰিখিনিয়ে হেৰি হ'ল। মেলিয়াই পালেয়া।
উম, উম।
মই যে ফাৰ্ষ্ট ইয়াত আহি। আঠুৱা নলগাইছিলো নহয়। এতিয়া সেইদিনা শুনা পা আঠুৱা লগাই
ঐ ময়ে লগাম তেন্তে, মই হ'ল নহয় গ'ম বুলি ফন লগাইে শুই আছিলো কিন্ত দুদিন নহ'ব। তেতিয়া হ'লে
ভুললো আৰু মই লগৰজনীক ক'লো তো কৰি কিনে তাহাত দুইজনীয়ে আঠু লগাব
অ'। অ সঁচা দে ভয় দেই মই যে লগাম দেই তেন্তে আজি যিমান গৰম হওক জোল ওলাই গ'লেও লগাম।
মই লাগিলে বাগৰি শুম বিচনাত হ'লও তাৰমানে। লগাই আহো আহ, হ'ল লগাই হ'ল।
হয়
তে হেই পোৱালিটোলে ইমান হেৰি লাগে। কেনেকে তাকেতো।
মানে চা এতিয়া আমি অ' ডাঙৰ খিনিয়ে হয় তোৱে কব নোৱাৰে, সৰু পোৱালি ৰ একদম কমজুৰি থাকে ন।
উ তাকেতো সেই মানে যে অকমান জ্বৰ হওঁতে সেই কাৰনে দেখাব লাগে। সেই সিহ'তৰ দুটা উম দুটা এক একেলগতে হৈছিলে বোলে দেই এটা টেঙৰ হ'ল। সেই এয়া লগৰ দুটা সেইটো এক্দম নিজে ম মেডিকেলত ভৰ্তি হৈ দিলে। পায় সি তাত ঠিক হৈ আহিলে তাৰপিছত এইটো 'হব লগা লগ নগ'ল চাগে। এনেই নৰ্মেল জ্বৰা বুলি থাকিলে নেকি?
অ' হ'ব পাৰে।
হা' হ'ব তাৰিছত এই পুতেকটোৰ কাৰণে আৰু ল'লো। খিনিয়ে গোটেই খিনিয়ে মিলি পইচা তুলি তুলি দিছিলে। চবে পাঁচশ পাঁচশ
অ'
এয়া কোম্পানীটোত থকা মানে সেইখিনি আৰু।
ভয় লগা হ'ল দেই এই কাৰনে কৈছো ক মই আজিকালি ঘুৰিবলৈ ভয় লগা হ'ল দেই বুলি।
সেইটো হয়মই কেইবাটাও শুনিলো আৰু চিনাকি মানুহ নিচিনাই ন গোটেইখিনি। নে মোৰ আও কিবা খন হে লাগি আছে। ইয়াত যে মৌ ইয়াত যে মৌ বেছি ওলাই ডাঙৰ ডাঙৰ মৌ ওলাই।
টাউন এৰিয়াত যে ইমান ডাঙৰ ডাঙৰ গেলা গেলা ম'হ ওলাই অ'।
এ এই গেলা বস্তুৰ পৰাই ওলাইছে এই খিনি। এনে
উম অ এ তাত টাউনত থকা সেই কাষৰ সেই ড্ৰেইনবোৰ যে ইমান লেতেৰা থাকে ন। গেলা পানীবোৰ আহে যে, সেইবোৰ পৰা বেছি ডাঙৰ ডাঙৰ ম'হ আহে আকৌ।
মোৰ যে আজি আহি কিনে গাটো ইমান বিষাইছিলেহি মই ভাবিছো মই পাই যাম এতিয়া নেকি। বিষত পাছত টেবলেট খাই দিলো।
লগৰ জনীৰ মানুহটো এতিয়া এনেকুৱা জ্বৰ হৈছে।
অ তাইতো কব নোৱাৰিব ইমান গৰমত যদি কাপ শুই আছো বুলি ক'বলৈ হয় দিনত বাৰটামান বজাত
অ আমি থাহনা নাই ন থাহনি নাইপ কেনেকুৱা কি কৰি আছো গৰমত।
এইটোয়েতো ভয়ে লগা হ'ল দে।
সঁচাকে দেই আজিকালি পতককে জ্বৰ হ'লে যে যাবই লাগে।
ে আমাৰ যে ইয়াত হেৰিয়ত এ মানু মানুহজনৰ ঘৰত নেযায় একদম বহুত টান পালেহে যায় মানুহখিনি। মই অকলে যাওঁ ম পেট বিষ হ'ল। মই মেডিকেল যাম। জ্বৰ উঠিলেও যাম চৰ্দি লাগিলে যামেই মই। মই নহব আহ। মেডিকেল গ'লেহে হেৰি হয়। তাইক আমাৰ ভণ্টিও নাযায় নহয় বহুত ভয় খায়। তাইক যদি কিবা এটা হৈছে ভৰি বিষ আছেতো এই কেদিন, চেন্দেল খুলিলেগে ন। খুজে কাঢ়িব নোৱাৰে, দেখাই ল'বি গে বুলি পিছত দেখাই ল'বি বুলি ক'লে কেনেই ভাল ভলেই আহিবতি আকৌ।
অ' মানে ইউৰিক এছেড আছে নেকি। কিছুমান আছে ইউৰি, অ'। অ' অ' সেইটো কাৰণে, আকৌ ইউৰিক এচিড থাকিলে নহয় গুুৰ়া সেইবোৰ ভৰিকেইটা বিষায়তো।
অ' তা সেনেকুৱা হৈছে গ।
অ'।
উম। ইমানকে কৈ থাকো নেযায়, আকৌ চকু তাৰ খি কিবা সোমাই আছে নিচিনা নালাগে, হ'লে নাহে, তুমি কোবাচোন ক চকুতনো হেৰি হ'লে চাবোহে তোক বেজি নিদিয়ে নহয় চকু ব
অ', নে সেইবোৰ যে আজিকালি যে অকমান অকমান বেমাৰ হলে দে খাবই লাগে ন।
এ, তাকেতো এদিন কি কৈছে মোৰ তাৰ টানকে পেট বিষ হল। ঘৰলে ডটৰ মাতিলে তো, তাৰপিছত মোৰ চচাৰ চচাৰ জুখিলে তাৰপিছত, বেজি চেজি দিলে তাৰপিছত সোমাই কলে কি আকো জুখি দেচোন পেছাৰটো বুলি কলে ভণ্টীৰ কথা কলে, আৰু ভণ্টীয়ে আহিলে। ি বিষাব নেকি। হ হ হাহি হাহি তোক হাঁিব বেলেগে শুনিলে বুলি। কৰিছে, ক অ', মানে হ মেডিকেল গৈয়ে পোৱা নাই সৰুতে এবাৰ হৈছিলে বোলে জ্বৰ মেডিকেল নিলে বোলে, দেউতা মাহাহতৰ গোটেই মেডেলখন দৌ মাই ফুললে বোলে। ড্ক্তৰো দৰমাই ফুৰিছে, বোলে নাৰ্ছো।
ভয় খাই ব
অ' সিহঁতি কৰুনা বেজি ও নললে, উম। কৰুনা বেজি নললে দেতাও নললে ভন্টিও নললে স দুটাই
বা আমি যে কৰোণা বজি লৈ কি বেমাৰী হৈ আছো বাই দেই।
সেইটো হয় খালি। এতিয়া আমাৰ সেয়াত দেতাতো যে ইমানকে কাম লাগি থাকে, ইমান ৰ'দতো সি খোৰমাই থাকে একো ন
উম, এতিয়া চোৱাচোন আমি এতিয়াতো আমাৰ এতিয়া খাবলৈতো বয়সে হোৱা নাই ন, কেবছৰ নো হৈছে ন।
সেইটো আৰু যে নহয় কঁকাল বিষ কঁকাল বিষটো আমাৰনো হবই নালাগে পাৰিলে কিনে।
অ' আমাৰ এতিয়া ইমান ককাল বিষ হয়, কিবা এটা কৰিলে বিষ হয়।
উম, তাকেইে তো আমাৰ ঘুমাই যে তাই কৰোণা বেজি তোকে ৰাতিকা পায়, তাৰমানমানে তাক
যিমান মানুহৰ পৰা শুনিছো যে চব, কৰোণা বেজিকে হেৰি কৰে, কিবা সেইটো কাৰণে কিবা হেৰি হ'ল নেকি
আৰু সেনেকুৱা লাগে আগতে মানুহৰ ইমান হেৰিও নাছিলে নহয়।
অ' বিষবোৰ নাছিলে নহয় এতিয়া আমি বি বি বছৰ নালাগে এতিয়াহে এঘাৰ বাৰ বছৰীয়া ছোৱালী ল'ৰা ছোৱালী এ বিষ হৈছে, বিষ গুটাইছে আকৌ।
তাকেতো। মোৰ যে ভৰি ইমান বিষাই, এতিয়া ইয়াত কবই নোৱাৰো ঘৰত গ'লে মালিচ চালি কৈ দে নিকে আৰু।
মোৰ বিষয়তে কেতিয়াবা গুহাটো মনতে ভাবো‌ ৌ ইউৰিক এচিড বাঢ়িছে নেকি, তাৰপাছত আকৌ ভাবো এ নহয় বাৰ ওজন বাঢ়িছে নেকি। ন ওজন বাঢ়িছে বুলি ভাবো। অ', উম।
জানো দেই, কি হব জীৱনটো ভয়ে লাগে দেই। আকৌ মানুহবোৰ ন' শুই থাকিলে পটককে হেৰি প্ৰেছাৰ ষ্ট'ক বা মই সেইকাৰনে কৈছো আক' সেইদিনা অ', যাম মোৰ শুবলৈ ভয় লগা হৈছে দেই। উম মোৰ যে শুবলৈ ভয় লগা হ'ল কি হ'ব বাৰু এনেকৈ বুলি!
মোৰ যে মোৰ যি চিন্তা লাগি আছে মোৰ গালত যে এনেকুৱা গুটি গুটি ওলাই। পিম্পলছ নিচিনা নহয়গে যদি ফুটাই দিও পুচ তেজ ওলোৱা নিচিনা ওলাই আহে।
অপ‌ হাল হেৰি পিম্পলচ উঠিলে
উম অ', সেই অকমানি চাউল গুড়াটো নিচ মোৰ খিনি আকৌ পোজ তেজ ওলাই লাই কিনি সেইটো শুকাই কিনি আকৌ সেনেকুৱা হয় তাৰ
আকৌ নতুনকে বোলে ওলে ন অ', উম। এই ইস্কিন ডক্তৰক দেখাব লাগিব।
দেখাইছিলোটো তেতিয়া অকমান হে হৈছিলে আকৌ হেৰি দেখাইছিলো সেকেইদিন গোটেই
দৰববোৰ দামী দামী যে ন?
উম তেতিয়া পাঁচহাজাৰ লৈছিলে।
অ'।
বহুত টেবলেট হেৰি খাব দিছিলে কিন্তু।
অ', দৰববোৰ লগাই থাকিলে ভাল হয়।
অ', টেবলেট খিনি খাবলৈ বেছি খাবলৈও ভয় লাগে নহয় কাণখন কলা হৈ
ন অ', বেছিকে টেবলেট খালে যে শুনি নোপোৱা হয় ন কান কলা হৈ যায় নহয়।
থাইৰইডৰ কাৰণে কিমান খালোঁ নহয়, এতিয়াহে ভাল হৈছে খাইৰডটো।
কি থাইৰড হৈছিলে নেকি?
মোৰ যে মাজতে বহুত বেছি খিনাই গৈছিলো যে
অ', অ'।
তে থাইৰইডৰ মানে দুটা হেৰী থাকে হেনো এটা শকত
অ', এটা ক্ষীণ হৈ যায় অ সেইটো ক্ষীণ ক্ষীণৰ থাইৰইড। মই তাকে ভাবিছো সেইদিনা যে দেখিলো মই অকমান শকত শকত দেখিলো, বহুত দিনৰ পিছত দেখিলো ন', বছৰে হৈছে ছিলে ইয়' ইমান শকত হল না বুলি ভাবিছিলো মই তাৰপিছত যে।
মানে মই কেইবাবাৰো চেকাপলৈ সেনেকে গৈয়ে থাকিলো আৰু। ৰাজেশ বৰ্মা তাত দেখাইছিলোঁ যে। মই মোক দেখাবলৈ যোৱাই নাছিলো বেলেগ লগত যাওঁতে সি নিজে ক'লে তোমাৰ থাইৰইড হৈছে বুলি কৈছে চকু কেইটা চাই কিনিয়ে যে তাৰপিছত পৰীক্ষা এটা কৰি থৈ যাবা নেকি? পাঁচ দিনৰ পিছত ৰিপৰ্টটো আহিব জনাই দিম বুলি ক'লে। তেতিয়াহ'লে কৰি লওঁ বুলি কলো আক' পাছত সে কৰিলো সঁচাকে পাঁচ দিনৰ মূৰত ফোন কৰিছে আকৌ তোমাৰ মই যিটো সন্দেহ কৰিছিলো সেইটোয়ে
অ', আজিকালি প্ৰায় ছোৱালীবোৰৰ থাইৰইড থাকে দেই।
উম এতিয়া লাষ্টবাৰ যাওঁতে মোক ডক্টৰ টোৱে যে ফটো মাৰি লৈছে চিনি পাই কিনি তই প্ৰথম আহোতে কেনে অ', অ' প্ৰথম দিনা ফটো মাৰিছিলে সেই কপি ফটোও উলিয়াই দেখাইছে তাৰমানে মাক উলিয়াই দেখাইছে সাহু মা লগত গৈ
অ', অ'।
বোৱাৰীজনী এনেকুৱা আছিলে চাহ কৈছ
অ'।
জমাই দিয়ে।
সচাকে দেই পুৰা।
উম।